ক
অ
হেল্ল' শুনিছনে
নিছো
হেল্ল' আহ কি কৰিছ কি কৰিছ
মই এনে বহি আছো কৰিলো কৰিলো
বাকী খবৰ ভাল
উ খবৰ ভালেই তোৰ অ অঁ
অ মাহত আছা নাই মাহঁতৰ খবৰ কেনে
আহ তৰ ভালে আৰু
আহ ভাত পানী খোৱা হ'ল নাই দুপৰিয়া
ভাত ভাত খালো অ
কিহে খালি
ভাত এই মাটিমাহৰ দালি বনাইছিলে তাৰপিছত ভাজি
অ আচ্ছা তহত মায়ে আচাৰ চাচাৰ বনাই নাই খালো খালো
অ আচাৰ বনাই বাৰু এতিয়া বনাইছিলে এইবাৰ
আহ কি কি আচাৰ বনাইছিলে
আহ তোৰ জলফাই বনাইছিলে আমাৰ বগৰী তেনেকে কিবা কিবি বনাইছিলে
আত্ছা তাকে এই জলফা চচাৰো খাই ভাল লাগে বাৰু তাকে এতিয়া আমো লাগিছে এতিয়া আমৰা আচা বনাব পাৰিবি ন কবি মনালে
অ তহততে বনাইনে নাই
দে দিদাৰ ঘৰত আছে নে
ডেটা আছে অ
অ ভাত পানী খালে
ভাত খালে
এইটোতো জল এইবোৰ মানে আচাৰ বোৰ বনাইতো তহঁতৰ মাইটো বিক্ৰী কৰিব পাৰে আৰু
পাৰে কিন্তু মানে
তাকে বনাব কবি বিক্ৰী কৰিব কবি আকৌ সেইটোতো ঘৰতো খোৱা হ'ল তো তাৰ পৰাৰা উপাৰ্জনো কৰিব পাৰিবি তই
উ উম পাৰিব তাকে সময়ে নাপাৰিম
কয় ক বাহ
আহ
তাকে মাটি দালিয়ে খালি ভাত
দি দালি তই কিহে খালি
মইতো এই হেৰি আলু ভাজি তাৰপা মচুৰ দালি তেনেকে
অ
তাকে পাচলি নাই ইমান
অ নাই নেকি আমাৰ
নাই শুনিছা নাই আহ তাকে এইটো মাটি দাইলটো লোৱা না মাটি দাইলিটোৰ লগত ঔটেঙা টো দি খাবি না কি মজা লাগে
আহ ঔটঙা আছে আমাৰ ঘৰতে আছে
অ
আমাৰ ইয়াত ঔটেঙাই ঔটেঙা দ
উম এই কচু দিনত কচুটো খাই ভাল লাগে
অ কচু ইফালে নাপায় ইফালে ইমানকে
তাকে
উম
ঘৰত এয়া হেৰিচ নাই পাচলি ইমানকে তৌ কিনি খোৱাহে উম।
উম তাকে আমাৰ চিল মৰি গোছেই এই বিলাক পাচলিবিলাক ব যিয়ে সুদিশে যে এই বা
উ ৰাতিকে খাবি ভাত
ৰাতি ৰাতি এতিয়া জানো দালি খালি খালিয় হ'ব চাগে দালি কিবা ভাজি বনাব
আমও সেইয়া
তাৰ মাৰে কি কৈছে
তাহাঁতে আছে এনেই আছে বাবা কৱৰ পৰা আহি পাইছেহি।
অঁ। আতছ
এই গৰমতটো বহুত পৰিছে ন
কৰৰমে এইবাৰ বহুত পইছা অ
এইটো চব এইটো গছছ গছনি কাটি পেলাইছে যে সেইকাৰণে হৈছে গৰমটো বিশেষকে
উম সেইকাৰণে অ হয় সেইটো
এইটো কিন্তু আমাৰ এইটো জীৱৰ কাৰণে বহুত বেয়া দেই এইটো গৰমতটো ইমান হ'ব নালাগে
নালাগে
মানুহে যিমান তাৰ সিমান গছ গছনিটো ৰুব লাগে তেতিয়া আমাৰ এ প্ৰকৃতিটো ভাল থাকিব না।
উম হয়য়
এতিয়া আগতে যিবোৰ বুঢ়া মানুহ আছিলে আগ মানে আগৰ যিবোৰ মানুহ সিহঁতে কিছুমান এতিয়া এতিয়াও মানে একদম পুৰা ফিটফাত হৈ আছে কিন্তু এতি আমাৰ যিটো নতুন জেনেৰে্যনটো সহঁতৰ এতিয়া গাত একেবাৰে মানে শৰীৰতে কবা বলেই নাই চব বেবো সাৰ দিয়া পাছত শাচোৱলি খাইছে কিবা খাইছে সেইকাৰণে
উম
তাকে এতিয়া কি কৰিব আৰু উপায়ো নাই এতিয়া সময়ৰ লগতো পৰিৱৰ্তন হ'ব লাগিব
উ, মেইনকে তো জনসংখ্যা বৃদ্ধিৰ কাৰণে হৈছে।
সেইটো, জনসংখ্যা বৃদ্ধি। জনসংখ্যা যিমানে বৃদ্ধি হৈছে সিমানে ঘৰ, ঘৰ দুৱাৰ বেছিকে বনাবৰ কাৰণে জংঘল কাটি দিছে। গছ গছনি কাটিছে, তাৰপিছত আকৌ তোৰ যিমান এইবোৰ ডাঙৰ ডাঙৰ উদ্যোগ, এইবোৰ বনাইছে। তাৰ পৰা আকৌ ধোঁৱা ওলাইছে সেই ধোঁৱা বিলাকেও গোটেই পৰিৱেশটো প্ৰদূষণ কৰিছে, গাড়ী মটৰ ধোঁৱা তাকে উপায় নাই। মানুহ বিলাকে কথাটো বুজি পাব লাগে। গছ গছনিটো ৰুব লাগে
উম মানুহে গছ ৰোৱাত কে বেছিকে কাটেহে।
তাকে। কি কবি আৰু, এতিয়া আমি এতা দুতা মানুহে কৈ লাভ নাই। হ'লেও মানুহে, আমি যিমান পাৰোঁ সিমানক ক'ব লাগে এতিয়া যে গছ গছনি ৰুব লাগে। সেইটো কথা মানে চবে বুজি পাব লাগে।
উম সেইটো হয়, কি প্ৰতিবছৰে
উম সেইটোেইটো! এতিয়াতো বহুত বেছি গৈছে।
অ' এইবাৰ, তাকে আমাৰ অসমত তো অকমান কমেই, অসমত আমি বহুত মানে, সুৰক্ষিত হৈ আছোঁ।
তাকে।
হ'লেও এতিয়া আমাৰ অসমতো বহুত গছ গছনি কাটি দিছে ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠান সেইবোৰ হৈছে। সেইকাৰণে বেছি হৈছে, উম সেইটোৱে। মানুহ বিলাকে বুজিয়ে নাপায় আকৌ। মানুহ বিলাকে ভাবে কি যে গছ গছনি কাটিছোঁ, ডাঙৰ ডাঙৰ আট্টলিকা বনাইছোঁ, সেইটো কথা নহয়তো। গছ গছনিটো ৰুব লাগে যিমান পাৰে সিমান ৰুব লাগে মই, এইবা মই এইবাৰ, মই এইবাৰ, গছ গছনি বহুত ৰুই দিছোঁ। মই মানে আমাৰ যিমান ঘৰৰ গোটেই চৌহদটোত একদম পুৰা ডাঙৰ ডাঙৰ গছ লগাই দিছোঁ
অহ ', হয় নেকি এটো ভালে আছে বাৰু
উম', তাকাকে
আমাৰো এইবিলাক লগাম বুলি ভাবো তাকে আমাৰ ইমান জেগা নাই যে।
হ'লোও তই তোৰ ঘৰত জেগা নাই যদি তই লোকৰ ঘৰত কব পাৰ বেলেগক যে বুজাবি এনেকে
হলেও - হলেও মই যিমান পাৰো ৰুওঁ বাৰু গছ গছনি। মই গছ গছনি ভালে পাওঁ বাৰু বাকী ঠিকে আছো বাৰু। কেইদিনমান আগত বেমাৰ হৈছিলে।
এইবোৰ চব জলবায়ু গানেই হৈছে আজিকালি।
উ-উ -উম ', এটো কাৰানে
তাকে উপায় নাই। মানুহ এতিয়া যিমান বাৰ সিমানতো মানে এইবিলাক এই সাৰ দিয়া পাচলি চাচলি সেইবোৰ নোখুৱাই ভাল নিজে ঘৰতে কৰিব লাগে ধুনীয়াকে। লাগিলে কমেই হও সেইটোৱে খাব লাগে। এইবোৰ বজাৰ পাচলিবোৰ খোৱাৰ পিছত।
উম', - উম ', হয় আমাৰ বাৰু বাহিৰা বস্তু ইমানকে খোৱা নহয় ঘৰতে থাকেই শাক পাচলি।
অহ ', সেইটো - সেইটো - সেইটো ভাল কথা দেই তাকে এইবোৰ। কি আৰু উপায় নাই।
অহ ',
কি কলেজ?
কলেজ হেৰি আগষ্টতহে খুলিব।
অহ ', তই এবাৰ বি হায়াৰ ছেকেণ্ডৰী পাছ কৰিছ হে।
হাইছেকেণ্ডাৰী পাছ কৰি উম ', তই ক'ত পঢ়ি আছ এতিয়া?
ময়ো এইবাৰ পাছ কৰিছোহে মই। এডমিশন লোৱাই নাই বাৰু লমহে।
অহ', - অহ', - অহ ', সেনেকে মই এডমিশন ললো। মই মাধৱদেৱতে ললো। ওচৰতে হু
তাকে বাকী মাৰ দেতাৰ ভাল।
মাহতৰ ভালে আৰু।
অহ ', তাকে বোলো তোক বহুত দিন খবৰ খাতি লোৱা নাই খবৰ খাতি ল কেনেনো আছ মানুহতো।
তাক তাকে মোৰো নাম্বাৰ চাম্বাৰ নাছিলে
অ
উম
আজিকালি মানুহ বিলাক সেইয়াই আৰু
তাকে ব্যস্ত হৈ গ'ল চব মানুহবিলাক
তাকে এইবোৰ ইমান গৰম বহুত গৰম দেই আমাক ঘৰতটো বহুত গৰম একদম মানে আমাৰ ঘৰ এই এতিয়া নতুনক আহিছো যে সেইকাৰণে এই গ়ৰ চাইডত মানে গছ গছনিবোৰ ইমান নাইৱে অ হেৰি হেৰুে তাকে তহঁতৰ এইবোৰ খেতি কৰিব নাই বাা
আমাৰ আমাৰ খেতি নাই বাৰু খেতি খেতি কৰিবলৈ জেগা নাই মানে
এই তহঁত মাটি নাই তাকে মাই হালবাই আছা আৰু কঠীয়া আজি পাইছে ধুনীয়াকে উম
আহ
এ আগৰ নিচিনা আজিকালি নহয় আ আগৰ নিচিনা আজিকালি এইবিলাক খেতি নহয় আৰু এতিয়া তেেই মানে যেতিয়া বৰষুণ দি দিব লাগে তেতিয়া ৰ'দ দিয়ে যেতিয়া ৰ'দ দিব লাগে তেতিয়া বৰষুণ দিয়ে মানে গোটেই জলবায়ুটোৱে সলনি হৈ গুচি গল উম গোটেই তই চাবিছ ন কেদিন মানৰ ইিমাৰি ৰ'দ দিব একদম পুৰা মাটিবিলাক পুৰা চিয়াল ফটাা দি ফাটি যাব পানী নাপায় বৰষুণ নিদিয়ে এইেইবোৰ চব গছ গছনি কণাৰ কাৰণে হৈছে গছ গছনিটো যদি ৰুলেহেঁতেন তেতিয়া মানে এইটো ভাল হৈ থাকিলেহেঁতেন পৰিৱেশটো হয়ে নাই বাৰৌ
উম হয় এতিয়াতো আগতীয়াকে বৰষুণতটো দি দিছে
সেইটো এটা আগতীয়াকে বৰষুণটো দি দিছে তাৰপা আকৌ যেতিয়া তই এইবোৰ ধান চান ৰুবি তাৰপ তো জগ নিদিয়া সেইটো কেনেকুৱা কথা হ'ব। তাকে। গছ গছনি ৰুব লাগে। ভালকে।
হেই তোয়ে।
উম।
আমাৰ এতিয়া আগতে এই পাহাৰ আমাৰ ওচৰতে পাহাৰতটো আছে পাহাৰটোৱে বহুত
উম তাতো অ তাম মই দেখিছো নহয় তাত গোটেই গছ গছনি কাটি তাত এইটো কিবা ফেক্টৰী বনালে।
অ সেইটোৱে এতিয়া সেইটো কাৰণে
সেইকাৰণে সেইটো কাৰণে আমাৰ মেইটো অঞ্চলটো যে ইমান হেৰি হৈ গৈছে যে সেইকাৰণেই হৈছে। উম তাকে। বাৰু হেৰি সন্ধিয়া চাহ তাহ খালি নাই?
চা অ এই খাই উঠিছো মই।
অ অ।
তাকে। এ তহতৰ ফালে যোৱা কঠা আছে বাৰু মোৰ। যাম বাৰু এদিন।
উম বাৰু আহিবি আহিবি। বাৰু হ'ব দে। বোলো মানুহটো কেনেকা আছে। আৰু উম বাৰু হ'ব দে অ।